অ' শুনিছো।
কি কৰি আছা?
এয়া কাম কৰি আছিলো তুমি?
মই এই চাদৰ খনৰ দহি বাতি
অ' মোৰ সেয়া। কাপোৰ এজুতি লগাইছো তাকে বৈ আছিলো।
অ' কি কাপোৰ?
এ আজিকালি যে ওলাইছে, এইবিলাক। কিবা হেৰি এই লুধিয়ান পাতনে কি বুলি যে কয়।
অ'
সেয়া।
সেয়া সেয়া অ ' কেইযোৰ
বেছি নহয় চাৰিজোনে চাৰিযোমান। তুমি কি চাদত দহিবতি আছে? ভাত পানী খোৱা নাই জএয়া ৰাতিপুৱা নাখাও ভাত। দুপৰীয়া আৰু দুপৰীয়াহে খাওঁ দিনটো এক টাইমেই খাওঁ ৰাতি খাও। অ' ৰাতিপুৱাই ৰুটি দালি তেনেকেই খাওঁ
এতিয়া দুবৰীয়া ভাত নবনোৱা
বনাম তোমালোকৰ ফালে বতাৰ বতৰ কেনেকুৱা হেল্ল' তোমালোকৰ ফালে বতৰ কেনেকুৱা বোলো
অ কোৱা এই বৰ
বতৰ কেনেকুৱা সেইফালে অ
অকণমান কমিছে বৰষুণ
অহ
শুনিছানে নাই তুমি
শুনি আছো তুমি কৈ থাকা
তোমালোকৰ তাত পৱা নাই
আমাৰ তাত বৰকে আহিছিলে কিন্তু অকণ অকনকে পৰিলে এতিয়া ইয়া মুকলি হৈছে আও নাই নাই আমাৰ এইফালে বেছিকে পৱা নাই কমকে অকণ অকণ পৰিছিলে
অ আমাৰ ইয়াত পৰিয়ে আছে এতিয়া কিনকিনকে এৰাই নাই। পানী জমা হৈ যোৱাকে দবদপা এজাক দিলে।
অ', তুমি কি কাপোৰত দহি বটি আছা?
আকৌ পৰিব।
অ', তুমি কি কাপোৰত দহি বটি আছা? অঁ।
এই কইনা তোলনী বিয়া কাপোৰ।
গম পাইছো বিয়া পালেহিয় বোলো। উম, অ'।
অ'।
এতিয়া দুপৰীয়া ভাত কিহে? বনাবা গল অঁ। ভাত পানী ৰন্ধা নাই এতিয়া।
অ', কিবা কিবি এতিয়া বনাবলৈ
উম।
এতিয়া নাই মাছ আনি থৈ দিছে। কিহলত বনাম ভাবি আৰু বন চোন এডালমান ছিঙি আনিম বুলি ভাবিছোঁ।
অ'। আমাও সেই মাছে আছে।
অঁ।
কোমোৰা জালে। মাছ বনাম নেমু চেপি, নাই আহা, নাই আহা। আহা নাই
অ', তাই আজিকালি কামত ব্যস্ত আৰু।
অঁ। অঁ। তাৰপিছত কোৱাচোন তোমালোকৰ বিয়া কিমান আগবাঢ়িছে।
বিয়া আগবাঢ়িলে আৰু পৰহিলৈ পালে সেই বিয়া।
অঁ।
পেণ্ডেল দি আছে, নাই হোৱা নাই দিছেহে। বৰষুণ আহিলে যে কালিত দিলে অলপ। ফুটি চুটি ফুতি থৈ গ'ল আজি আহিবও চাগে আকৌ আবেলি মানলৈ।
অ'। এই বৰষুণ দিলে বেয়া লাগে ন' বিয়া বিলাকত। নাই দিয়া নাই। তাৰ পোন্ধৰ তাৰিখেহে দিব বোলে পোন্ধৰ তাৰিখেহে দিব পোন্ধৰ দিনহে বন্ধ দিব। বা ক্লাছ টেনত যে।
অ', অ', পৰীক্ষা বহি দিছে নে নাই সিহঁতক।
অ', পৰীক্ষা পঢ়ি বিলাক দিছে।
অঁ।
নম্বৰ ঠিকে আছে মোটামুটি।
অ'। অহা বাৰলৈ দিব আও।
অ', দিব আৰু বেটিক, উম।
মাছৰ লগত কি কি বনাবা?
মাছ এই কোমোৰা জালি আৰু নেমু চেপি পেলাই বনাম। তাৰপিছতে পটলে আলুৱে ফ্ৰাই কৰিম।
অ'।
আলু সিজাই থৈছো, পটলো সিজাই পেলাই বইল কৰি পেলাই যে ফ্ৰাই কৰে তেনেকে কৰিম আৰু। তাৰ পিছত এই তিঁয়হ বিলাহী এনেকুৱা চালাদ আছে চালাদ এখন বনাম আও। হব।
গৰমত এলাহে লাগে, ইমান গৰম। বৰষুণ পৰিছে যদিও একেবাৰে গোপগুপীয়া গৰম। কাৰেণ্ট নাথাকে। আমাৰ ইয়াত তোমালোকৰ ফালে থাকেনে নাই-নাই।
নাই ৰাতিপুৱাৰ পৰা নাই, এই অকমান আগতহে আহিছে। ৰাতিপুৱাৰ পৰা নাই অলপ আগত আহিছে, অ'।
ৰাতিপুৱা আছিলে এই বৰষুণ পৰোতে গ'ল। এতিয়া নাই অহাই নাই কিনকিনিয়াকে বৰষুণ পৰি আছে এতিয়া দিব লাগে।
অ' আমাৰ এইয়া অলপ আগত আহিছে। অ'।
কাৰেন্ট ধৰিলে কাপোৰযোৰ মই ইস্ত্ৰি কৰিব লাগে। দহি বাতি হ'লে কাৰেণ্ট নাই দি পঠিয়াব লাগে।
অঁ। কি ৰঙৰ কাপোৰযো।
অসুবিধা হয়।
অ' কাপোৰযোৰ ৰং কেনে কিহৰ।
এইযোৰ মোৰ হেৰি কালাৰ ৰাণী কালাৰ।
অ' কেনেকুৱা ৰঙৰ বহ দহি দিছা।
এই ঢেৰ ৰঙৰ দিছোঁ ফুলকেইটা ৰঙৰ হেৰি মিলাই।
অ' তাৰমানে কেইবাটাও ৰঙো লগ খাই পেলাই দিছা।
এটা থোপা বান্ধি দিছো অ'। গোটেই কেইটা ৰঙ ৰঙা কলা ব বগা হালধীয়া তেনেকুৱা আছে।
এতিয়া
সোনালী ৰং না অলপ আছে আৰু ছয় সাতটামান আছেগৈ আৰু। থোপা বান্ধিবলৈ।
চাদৰ দহি বটিলে কিমান সময় লাগে।
হেৰি নাই নহয়, মই অকণ-অকণ কৈ থাকো যে।
অ' আকৌ বেলেগ কামো কৰিব লাগে যে।
অ' এতিয়া উলিয়াই ল'লোঁ ৰাতিপুৱাই, উলিয়াই লৈ বোলো অকণমান কৰি আকৌ বেলেগ কাম কৰিলোঁগৈ আকৌ অকণমান কৰি চাহ এক একাপে বনালোঁ মানুহ আহিলে।
আকৌ মানুহৰ লগত কথা পাতিলোঁ। সেই তেনেকে কৰি থাকোঁতে। এতিয়া আকৌ অকনমান ধৰিছিলো। আকৌ এতিয়া তোমাৰ লগত কথা পাতিছোঁ, তেনেকেই গৈ আছো।
কিন্তু কৰিম বুলি ক'লে এঘন্টাতে ধুনীয়াক হৈ যায় এঘণ্টাতে যদি তুমি কৰো বুলি বেলেগ কাম নকৰা তেতিয়াহ'লে হৈ যায় এঘণ্টাতে।
অ'।
কিন্তু, আকৌ বেলেগ কামত অ মই এঘণ্টাত কৰিব পাৰো কিন্তু বেলেগ কাম নকৰি পেলাই একেঠিয়ে কৰিলে হৈ যায় এঘণ্টাত।
অঁ এই কামৰ মাজতে টিভিকেই অকণ চালোঁ। সেই কিবা এটাকে কৰিলোঁ কথাই পাতি থাকিলোঁ ক'ত হয়গৈ আৰু।
অ'।
অ',
মুউ চিলাবলৈ আছে, পৰ্দা কেইখনমান কিনি আনিছিলোঁ, পৰ্দাখিনি চিলাবলৈ আছে। তাৰপিছত, এ কাপোৰ কিনি আনিছো যে।
অক, ভালে কৰিছা, কেনেকে লৈছা, মিটাৰ কেনেকে লৈছা?
সেয়াই এ ইমান দামি অনা নাই আৰু।
ঠিকে আছে।
বিয়া বুলি নলপ কেইখনমান মানুহ বুলি
অ ৰংটো কি?
সেইখিনি মোৰকেইটা চিলাবলৈ আছে। তাৰপিছত আকৌ মই শাৰি‌ছেট এযোৰ আনিছিলোঁ সেইযোৰও চিলাবলৈ আছে।
ধেৰ চিলাবলে আছে অ মোৰো অলপ কাপোৰ আছে চিলাবলগীয়া অ।
কৰিলোঁ আকৌ আলহী আহিবই আজিৰ পৰাই হুলস্থুল হব।
অ
হেৰি নহ'ব নহয়।
অ', সময় নহব।
অকনো সুবিধা নহ'ব অ', অ', আলহী থাকিলে। কাম কৰিবলৈ অলমান নাজানো।
নাযায় অহ। আৰু সময় বিলাকো ইমান টোপককে পাৰ হৈ গুচি যায় অ', এনেকৈ বতৰটো ঠাণ্ডা হৈ থাকিলে কাম কৰিবলৈ ভাল লাগে। কিন্তু গৰমত।
কাম কৰি থাকিলে সময়কো ফাঁলে যায় গমেই নাপাও।
অহ।
কেনেকুৱাই গৰম দি পোৱনি-দুৱনি গৰম।
তাকে কাপোৰ কানি তিতি একে বৰ অশান্তি লাগে।
ওলাই সোমাইও যাবলৈ মন নাযায়। ভাতিবেলা মানে যাব লাগিবগীয়া হয় নেকি টাউনৰ ফালে?
মেকআপৰ বস্তুখিনি অনা নহ'লে মানে সেই খিনি আনিবলৈ যাব লগা হয় নেকি?
ভাতিবেলা ময়ো যাব লাগিব এপাক ভালেই অ',
বজাৰ কৰিবলৈ।
অ এই মাহিলী বজাৰ কৰিবলৈ।
বাদাক অ-অ,
বজাৰ কৰিবলৈ অ',
উম, বজাৰ কৰি ফুৰিলে গৰমত
উম, অহ, অহ,
আজি এইকেইদিন যাওঁক আকো পৰখি নাযায় বিয়াৰ দিনা। নাই-নাই পাঁচ তাৰিখৰ পৰা দিবহে তোমালোকৰ
অ', আমাৰো সেই, ছয় তাৰিখৰ পৰা দিব আৰু। ছয় তাৰিখলৈকে বহিব নেকি?
অ', আমাৰ ইহঁতৰ পাঁচ তাৰিখলৈকে বহিব। পৰহি বোলে, ছয় তাৰিখৰ পৰা গৰম বন্ধ দিব আৰু।
অ', প্ৰায়বিলাক স্কুলত আজিৰে পৰাই গৰম বন্ধ হ'ল।
অ', আজি এক তাৰিখ যে, চৰকাৰী বিলাকৰ আজিৰ পৰা গৰম বন্ধ হলেই আৰু।
অ' এই বেলেগ কিছুমান স্কুলো প্ৰাইভেট কিছুমানৰ আজিৰ পায় বন্ধ দিছে।
অ' চবৰে দিয়া নাই।
এই খাই যুতি বে
ব্যৱাৰ অ'-অ'। অ'গৰম বন্ধ মাহতে গৰম বন্ধ দিবই লাগে এ আজি পৰা আকৌ বৰষুণ আৰম্ভ হলেই নহয়। গৰম বন্ধ।
অ' গৰম বন্ধতে।
খন বৰষুণ কৰোঁতে যাব।
অ, আকৌ স্কুল বহিলে বেছি গৰম পৰিব।
উম।
আজিকালি উল্টা হৈছে বুজিছা।
উম বেলি
বেছি গৰম লাগে নাই?
না জানো আৰু।
উম। আকৌ স্কুল বহিব, ৰাতিপুৱা সোনকালে দিব, তেতিয়া বৰ ফোন কৰিব, সেই তেনেকুৱা হৈছে।
তোমালোকৰ হাঁহ মুৰ্গীয়ে কণী পাৰিছে নে নাই।
নাই নাই মোৰ কি পোৱালি উলিয়াইছে হে।
অ' হা কেইটা আছে?
দুজনীও উমনৱোৱা আছিল যে। হা তিনিটাাহে আছে, মৰিলে সেইদিনা, দু তিনিটা, চাৰিটা আছে দুটা মৰিলে সেইদিনা। বেছনা
অ' কি হয় মৰিলে, বেমাৰ হয় নে কি?
হা?
বেমাৰ হৈ মৰিলনে হেঁপাই নিলে, অ' ঠিক আছে। হ'ব দিয়া ৰাখা।